তোমাৰ এ-এইটো কমপ্লিট হোৱাই নাই নেকি?
নাই হোৱা।
এইটো তুমি আকৌ কৈ-কৈ আছিলা দেখোন কমপ্লিট হ'ব আৰু।
ন-নল'লে যে সেইদিনাখন।
অ' এইটো মানে তুমি মানে তুমি সেইটো কেলকুলেশ্বন কৰি থৈছিলা জানো মই। দূৰত ৰাখিলে মানে, কৰিব নালাগে বুলি। অ' সেইটো ৰাখিব লাগিছিলে। এইটো যে এইটো এইটো আমাৰো ৰাখা নাই। সেইটো সেইটো গ'ল আৰু সেইটো আশা কৰি লাভ নাই।
এইটোৱে মই সেইকাৰণে আশা কৰি থকা নাই, এই ইয়াত মানে এতিয়া লাগি আছোঁ সেইকাৰণে।
লাগি থাকা, লাগি থাকা, মোৰ যেতিয়া মানে মই হিচাপ কৰি থৈছিলো তো
উম।
পিছত কালিৰ ভিতৰত মানে মই হেৰি চল্লিশটো মই একে পুৰা কৰি দিলোঁ পুৰা।
হয় নেকি?
উম, কালি তাৰপিছত সেইকাৰণে আকৌ তোমাৰপৰা এই কিবা এটা খুজিছিলো যে।
অ'।
সেইকাৰণেহে আজি এইটো কৰি আছোঁ।
আ-আজি এইটো শেষ কৰিব পাৰিবি জানো?
এ, আজি নহয়, কাইলৈ ভিতৰত হৈ যাব।
কালিতো হ'ব ন'?
কাইলৈৰ ভিতৰত পুৰা কমপ্লিট কৰি দিম। আজিয়ে তোমাৰ দছটা হ'ব হ'ল। উম।
মানে কৰি আছ আৰু।
কৰি আছোঁ। এই আকৌ মাজতে এটা কল এনেই গুচি গ'ল নহয় তোমাৰ।
কেতিয়া?
অ' এ, এইটো এতিয়া নহয়, তোমাৰ এই অকমান আগত এই ছোৱালীজনীৰ লগত কৰিলোঁ।
অ'।
এ সেইডালে ফোনডাল ৰিচিভ নকৰি কাটি দিলে, তাৰপিছত এডিট কৰিব যাওঁতে নাই কল আৰু কৰিব নোৱাৰা তাইলৈ। আকৌ তাই কৰিছে বাৰু, উম, মানে মই যে এতিয়া সাত সাতটা কৰিছোঁ, সাতটাৰ ভিতৰত তোমাৰ মানে, আ, এতিয়ালৈকে সাতটা কৰা হৈছে। সাতটাৰপৰা এইটো সুটি আনটা, তাৰপিছত আকৌ মোলৈ আহিছে দুটা তিনটামান, মানে দহটা হৈ গ'ল আৰু।
দছটা মান হৈছে, তেনেকুৱা তোৰতো পঞ্চাশটা মান লাগিব।
লাগিব, লাগিব, সেইকাৰণে লাগি যাম। আজি গোটেই দিনডাল, আজি গোটেই দিনডাল
উম।
আজি নেৰিছোঁ, আজি যদি আজি যদি চাৰ্ভাৰ বেয়া নহয়
অ' আ-আজি আজি আমাৰ চাৰিটাৰ ভিতৰতে কিবা এটা কৰিব লাগিব।
সেইটোৱেতো কথা, উৰাই ঘূৰাই, উৰাই ঘূৰাই।
উম।
এইটো কৰিলে সোনকালতে হৈ যাব, আমাৰ মানে তাত বেছি টাইম নালাগে আৰু।
উম।
সেইটো কাৰণে চাই লওঁ।
কি খাই আছ তই মুখত?
পাত।
বাঁহৰপাত খাওঁ নেকি তই?
নাখাওঁ, চোবাই আছোঁ।
অ' তই মানে ঘাঁহ খাও?
ঘাহঁ খাওঁ অ' তৃৰ্নজীৱি প্ৰাণী আমি।
অ'। তাকে এই কোনোবাই কলে তই বোলে ঘাঁহ খাও বোলে, বাঁহৰ পাত চনেকে খাই দিয় বোলে যি পাও।
নাখাওঁ-নাখাওঁ এই এনেই কিবা এটা কামৰ কাৰণে লাগি, এই গুটি ওলাই আইছে ৰকা। গুটি ওলাই ৰখা সি। ৰাতিপুৱা শুৱাৰ পৰা উঠি আহিছেহে বেচেৰা।
এ নাই সিও মেছেজ দিছে মোক কাজুদাই মেছেজ দুইটাই
অ, অ, অ, অ, সি কৰি আছে কৈছে বোলে ৰ-ৰ বোলে।
অ, কৰি আহিছে দুইটাই।
সি মোক অ, এই মাকক থ'ব গৈছে কৰ'বাত।
উম, তাইৰ পিছত তাই এতিয়া যাওঁতে গা চা পুৰি গৈছে কৈছে সিঁহত, লাগি গ'ল মই পৰা নাই।
সি-সি এতিয়া সি আহিছিল। সি আহি পেলাই মই তোমাক কৈছো চবকে মেছেজটা এটা এটা দিবই ফোন মাৰিবলে।
অ, কাজু দাক দিছে মোক সিইটো মোকো দিছে এতিয়া,
উম, নাই মই মোক তোমাৰ কাজু দাই দিছিলে কৈছে মই ফ্ৰেছ হৈ লওঁ। তাৰপিছত কৰিম দে মই কৈছো হ'ব মানে কাজুতে উঠিছে সম্ভৱ।
অ',
হেই আমি চাৰিটাৰ ভিতৰত কৰিম তাৰ পিছত আকৌ, বেলেগলে আছেই আৰু এইখিনি যাৰ তাৰ বহুত আছে বহুতৰে খতম হোৱা নাই বহুতৰে খতম হোৱা নাই চবেই লাগি আছে মানে।
ঐ তই মোক এতিয়া নাম্বৰটো দিবি হোৱাটছএপত হা মই এটা মেজ
দি দিম দি দিম উ এতিয়া দি দিবা তাৰপিছত তোমাক মই তোমাক মই দুটা দিছো বুজিছা দুটা দিম। এটাত এটা দুটা নাম্বাৰ দিম,
অ',
দুইটা নাম্বৰতে মেছেজ দি থ'বা ৰিপ্লাই দিবই।
ভাল ন,
উম, ভাল-ভাল-ভাল
না যদি ভাল মোক দিবিছোন। মানে অলপ মাজে-মাজে বেলেগ হৈ হলে এ এটা দুটা ধক অলপ চেনজিতিপো লাগে ন একঘেমি হলেও বেয়া ভাল নালাগে। অকল এক গামী হলেও ভাল নালাগে।
উ, সেইটো কাৰণে তোমাৰ ম ত দি দিম তুমি ইটো মানে তুমিও ক'বা, সিহঁতেও ক'ব দিবা। তেতিয়া মানে তোমাৰ লগত ধুনীয়াকৈ কথা পাতিব সন্তয়া মানে
তেনেকুৱা-তেনেকুৱা বেয়া নহয় উম, তেতিয়া মানে আমনিও নাল। নালাগে গমো নাপায় ধুনীয়াকে গৈ থাকে কামতটো।
তেতিয়া তুমি মে মোবাইললৈ চাই থাকিব নালাগে যে টাইমটো কি আ কিমান আছে, কিন্তু কেতিয়া হৈ যাব তুমি গমেই নাপাবা।
উম, তেনেকুৱা হ'লে ভাল।
তেনেকুৱাই লাগে তেনেকুৱা হলে বেছি আমনি নালাগে।
আমৰি নহয় ধুনীয়াকে গৈ থাকিব তেনেকুৱা হলে, হয়নে? কোনোবা এটা আহি ৰখিছে নেকি বাৰু এই কনট ব্ৰেক চছেক মাৰিছে নেকি কোনোবাই?
এইটো সোমাইছি চো সোমাইছি।
কোনোব এটা সোমাই নে আমাৰ ঘৰৰ ফালে।
সোমাইছে-সোমাইছে ৰঙা স্পৰ্টিং পিন্ধিৈছে চোৱা।
অ, আমাৰ ঘৰলৈ কোনোবা এটা আহিছে ঐ।
অ, এইটো তোমাৰ এই কচুগুটি-কচুগুটি।
অ, তানহয় কিবা আজিকালি গুটি বুলি কয় চবে।
কচুগুটি কছুগুটি। সি তোমাৰ সি সি সি চাগৈ এতিয়া চিকাৰত ওলাইছে ৰখা আমাক দেখি পেলাই চাগো সি এতিয়া গা জ্বলি পকি উঠিছে।
অ', অ', নহ হ'ব পাৰে দেই তইতটো মিছা কোৱা নাই।
উম তাই এতিয়া মানে আমাক দেখিব এতিয়া এতিয়া কাবালৈ কাবালৈ একো মেছেজ দিব। ঐফি আছা নে কি ফি এছা ন কি বুলি? লাগিব এতিয়া চাৰ্জাৰডাল লৈ গৈছে নহয়।
ইটোৰ ৰুমৰ পৰা সি চাৰ্জাৰডাল আনিছেগে মানে হা এতিয়া
চ চাৰ্জাৰ আনিছে যদি সি তাৰ কামটো মানে ললে ললে যদি এতিয়া মানে তাক নেৰিবা আৰু সি এতিয়া সি এতিয়া মানে। আমাক আমাক টক্কৰ দিব এতিয়া বুজিছা সি এতিয়া আকৌ আমাক দেখাই কাৰোবাক কথা পাতিব কিবা কৰিব।
ক'বাত ক'বাত মেছেজ, মেছেজ কৰিছে ক কৰ'বাত ক'বাত।
অ', কৰিছে চাগে এতিয়া ৰখা নাই এতিয়া কৰিয় থাকিব।
উম, মানে চেলেঞ্জ দিছে আৰু
অ', চেলেঞ্জ দিছে অ', নাই আমিও আমিও আকৌ এৰি দিয়া পৰিলো নহয় ন?
না কিবা হোৱাটছাপপত কিবা এতিয়া মেছেজ দি আছে।
কাৰোবাক দিছে চাগৈ আৰু এতিয়া আমাক দি
কিবা ফ্ৰী আছ নে? কিয় কে এনেকে দি আছে কিবা কিবি
সিটা দিয়ে থাকিব শেষ।
পাগল জাগে গৈছে আৰু
পাগল হৈ গৈছে মানে সি কেইদিন যে এনেকুৱা লাগিছে মানে এই আৰু আৰু লাগে আৰু লাগে আৰু লাগে।
অ', অ' অ', অ'।
সি মানে এইকেইদিন দেখি পেলাই পাগল হৈ গৈছে তো।
পাগল হৈ গৈছে অ'।
বস্তুতটো আহে মানে ইয়াৰ পৰা সি মানে সেইকাৰণে এইটোত বেছি জোৰ দি আছে মানে এইটোত।
তাৰ মোৰে কাম নকা হ'ব আৰু দুদিন পিছত। যেতিয়া চব ফালৰ পৰা অন্ধকাৰ হৈ আহিব সি হলে কি হ'ব এতিয়া মোৰ
এতিয়া তাৰ মানে চলিবলৈ উপায় নাই সি লাষ্টত গৈ পেলাই ডাবৰত সোমাব গ'ল।
কি ক বেহ।
অ', সি এতিয়া লাষ্টৰ উপায় নাপায় যদি এতিয়া যে পইচা চবুৰ পাই আছে ইমান।
অ'।
লাষ্টত গৈ পইচা যেতিয়া মানে মাহেক মত নাপাব অ', কি কৰিব লাগিব কি কৰিব লাগিব লাষ্টত ডাবৰ সোমাই যাব
কি, ক ইয়াৰ কি প্লেনে এনে এনেক আহে নেকি?
এনেকুৱা এনেকুৱা সি এতিয়া ভাবিয়ে আছে ৰখা চেলচমেন হয়। ধেমালি নহয় ধেমালি নহয় এ চেল
অ', মোক কৈ আছিলে সেনাখন কিবা ডিলাৰত যাব বোলে।
এতিয়া তোমাৰ য'তে ত'তে সি বায়দেতা ফুৰিছে।
হয় নেকি কেতিয়া কেতিয়া গ'ম পাৱ তই।
মই তোমাৰ এ গ'ম পাওঁ সি মোক আকৌ গোপনে, গোপনে কথাবিলাক কৈ থাকেনে। তাৰ আকৌ অভাৰ হৈ গ'লে যি তি কথা মোক কৈ থাকে দুখৰ কথাবিলাক
আহ তেতিয়া ওলাই মানে মুখৰ পৰা
তেতিয়া মোকো পৰা ওলাই এনে নোলায়।
অ', পাৰ্টি ধান্দা, ধান্দা সেইটো মানে।
কালিও তেনেকে ওলাইছে।
তাৰ ধান্দা সেইটোহে মানে এতিয়া।
ধান্দা ত ধান্দা বেয়া।
উম।
তাই এতিয়া স মাথা মাৰি আছে ৰখা এতিয়া।
কিবা বোলে অ' চু-চুজুকি দিলে ড-ডিলাৰলৈ যায় বোলে।
চে-ছেলচমেন হয় তাত নেকি? বাইতটা দি আহিছোতো বাইটা দিলে হ'ব বোলে।
অ'।
তাৰ তাৰ কোনপাকত তাৰ কোনপাকত চাকৰি হৈ যায় ঠিক নাই।
উম, তই থাকি যাবি তেনেকেই।
আই, নাযা, মই এয়া কাম কৰিব নোৱাৰি দেই, কিছুমান কিছুমান যেতিয়ালৈকে বয়স আছে চাকৰি দি থাকিম।
অ'।
যেতিয়ালৈকে বয়স আছে কিন্তু যেতিয়াৰপৰা নাই আৰু তেতিয়া ভাবিম কিন্তু যেতিয়ালৈকে আছে কষ্ট কৰিয়ে থাকিম।
সেইটো হয়, বেয়া নহয় বাৰু সেইটো।
হাৰ মানি গ'লে বেয়া হ'ব ন'?
অ' সেইটো হয়।
সেইকাৰণে চাঞ্চ পোৱালৈকে দি থাকোঁ।
অ' পিছৰ কথা পিছত আৰু।
পিছত, এতিয়া কিবা বেলেগ কিবা পাৰ্ট টাইম জব এতিয়া তেনেকুৱা কিবা কৰি আছোঁ এতিয়া বৰ্তমান কিন্তু সেয়া ভৱিষ্যত এ কামেই কৰি থাকিম নহয় মানে। তোমাৰ সলনি হৈ থাকিব আৰু এতিয়া। এতিয়া আগষ্ট মাহটো এতিয়া কি, জুলাই মাহটো এতিয়া তোমাৰ একো নাই।
উম।
এতিয়া অকল এয়াকে কৰি থাকিম, তাৰপিছত আগষ্টৰপৰা কলেজ, কলেজ মানে আৰু আহি থাকিব বাৰু পঢ়াত।
মা-মা-মাজে মাজে কিবা কিবি যদি পাওঁ পাৰ্ট টাইম তেতিয়া সোমাই যাবি।
এতিয়া এতিয়া হাত খৰচ বুলিবলৈ নালাগে, শুননা যদি বাবু আঁচনি পাওঁ হাজাৰ টকাকে মাহে মাহে গাড়ী ভাড়াটো ওলাই গ'ল, গাড়ী ভাড়াটো অ' গাড়ী ভডাটো লাই গ'ল মানে মোৰ নালাগে আৰু। গাড়ী ভাড়া আৰু কিবা কিবি হ'লে মোৰ হৈ যাব।
ন' হাজাৰ টকা এটা ওলাই গলেও যথেষ্ট বাৰু, মাহত যদি তোক এহেজাৰ টকাকে দিয়ে এনেই
অ' এনেই। আকৌ যদি বোলে কলাৰশ্বিপ এটাও পাই গ'লো, সেইটোতো আৰু সেইটো তোমাৰ ডাইৰেক্ট বেংকতহে আৰু।
উম।
বেংকত দি দিম গোটেই ডাল
অ' নাই বেয়া নাই বেয়া নহয়, তেনেকেই কৰিবি।
তেতিয়া পাছত পইচা হ'বগৈ ন' এতিয়া নহ'লে পাছত ভৱিষ্যতৰ হ'বগৈ।
পাছত হ'বগে অ' বা আকৌ কেতিয়াবা ইমাৰ্জেঞ্চি কামতো আহিব।
অ' সেইকাৰণে মানে জমা থৈ দিয়াটো ভাল, সেইটো মই ভাবিছোঁ, তাকে সেইটোৱে। কিন্তু আকৌ পাওঁ নাপাওঁ, কাট অফ বুলে এইবাৰ ডবল মাৰিব।
সেইটো ওলালে ওলালে এপ্লাই কৰিবি, মোবাইলত চাই থাকিবি। যদি যেতিয়া আহে তেতিয়াই এপ্লাই কৰিবি, সেইটো মানে সেইটো মানে ৰখি নেথাকিবি।
ৰখি নাথাকো, সেইটো তোমাক
বুলে কেতিয়া পায়গে জান' ডিগ্ৰী পাছ হোৱাৰ পিছতো পাইগে কিছুমান পোবালি আৰু এনেকুৱা।
অ', অ' মই এতিয়ে নাপাও মানে, তেওঁ মানে তোমাৰ পালেতো ভালেই কিন্তু মানে মোক শুনিছোঁৱে মানে, কৈছে কাট অফ বুলে এইট্টি ফাইভ, এইট্টি তেনেকুৱা মাৰে।
এ-এতিয়া?
অ' কৈ আছে আৰু এই এইটো ভিডিঅ' চাইছিলো মই ইউটিউবত কৈছে মানে এইবাৰ ধৰিব নোৱাৰা। আগৰ ছেভেণ্টি ফাইভ প্লাছ পালে হ'ল এবভ মানে
এই আগতে চছেভেনটি এভাৱো দি ছিক্সটি এভাৱো দিছে এবাৰ
হে
এপ্লাই এপ্লাই কৰি দে যেতিয়া কপাল থাকে পাবি কপাল থাকে নাপাৱ এইটো
সেইটোৱেই কপাল থাকিলেহে এতিয়া কপাল থাকিলে চৰকাৰী চাকৰিও পাই যাম কপালৰ লগতখনে কৈ
সেইটোৱেই কপাল নাথাকিলে উপায় নাই আৰু বাদ দে যোনটো এপ্লাই কৰিব লাগে কৰি দিবি
অঁ এপ্লাইটো এতিয়ালৈকে হোৱা নাই নেকি নাই হোৱা কলেজতে হ'ব নেকি ন কলেজত হ'ব অ অনলাইন হয় ন
উম কলেজত গৈ পেলাই পিছত কাগজ খিনি জমা দি দিবি আৰু সেয়াই
অ অ অ মানে অনলাইন কৰা এইখিনি তাত নমাই লৈ ললে হ'ল
অ
উ সেইটোকে কৰিম দিয়া টাইম অহা নাই বাৰু যেতিয়া ওলাব তেতিয়া ড্ৰাইভ কৰিমগে আও হম
এ আৰু কলেজ চোনটো ষ্টাৰ্ট হ'বহে তাৰ পিছতহে বললোক ষ্টাৰ্ট হয় এ ছেপ্তেম্বৰ মানত আহে বোলা ঐ ল'ৰা আগষ্ট তেওঁৰ মানৰ পৰা আহে বোলে
উম অ এইটো বছৰত এনেকৈ গ'লেই আৰু
অ
ছেপ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ হৈ গ'ল দেখুন
গ'লই বিহুতটো আহিছিলেহে ন এইটো বছৰ সোমাইছিলেহে
তাৰপিছত আকৌ আকৌ বিহু পাম আকৌ পইচা মৰা ষ্টাৰ্ট
ত শেষৰ ফালে গৈ আছে আৰু জুলাই পাৰ হলে
আকৌ বোলো ব'হাগ পাবহি আকৌ পইচা ধাণ্ডা চবৰে আহি থাকিব
কটিনিউ আও এইটো ৰিচাইকেলল আৰু
এইটো মানে পুৰণা দিনৰ সেইখিনি আগবঢ়াই লৈ
মানুহ মানুহ চেঞ্জ হব মেথত একেই থাকিব
একে থাকিব একে থাকিব এইটো মানে নিয়ম মান ঐ আমাৰ কাৰণে বসু মানুহ মানুহজনী আহিছে ন কংকি কংকি কংকি
কোনটো
এই কংকি